হেল্ল'
উম হোৱা নাই টোপনি তোপ ধৰি চিলেকচ
নাই ভাবিলো কলটা কৰি লওঁ
তাকে ভ ভালে কল কৰিছা
উম, উম এ নাই ফোন এটা আহিছিলে মানে সেইকাৰণে কাটি দিলো
আচ্ছা আচ্ছা
অ', উ
ঠিকেই আছে
উ মেখা চৰিতৰ লগত কথা হৈছিল নাই তোমাৰ
মেঘাশ্ৰীহঁতৰ লগত মানে হোৱা নাই ইমান তাই মানে আজিকালি বেলেগ হৈ গৈছে ন বহুত
উম, উম
ত সেইটো কাৰণে মানে মোৰ মোৰ মেছেজ দিব ইচ্ছা ন যে ফোন কৰিবও মন নাযায় আজিকালি ইিহঁতৰ ফালে গ'লেও মানে সিহঁতৰ ফালে গ'লেও মানে আগতেতো ফোন কৰিছিলো তাইক আজিকালি নকৰো
উম, উম এনে এটা সময়ত গ'লে বোলে ফ্ৰেণ্ড বিলাক নোহোয়াই হৈ যায়গ আৰু
তাকে
উম, উম
তাইকতো বাৰু বিয়া টাইমতে পচ
উম, উম
জয় ক'তবা ফুৰিব যাব মন নাযায় নে
ফুৰিবলৈ যাবলৈ মানে মোৰ ইমান বেছি চখ নাই দেই মোৰ মানে চখ টো অকল মানে অকমান বাহিৰলে ওলাই গৈ দমিনজৰ পিজ্জা নাইবাতো ফেটবেলিৰ কিবা এটা খাব পাৰিলে যথেষ্ট আৰু
তোমাৰ মনত আছিলনে বাৰগাৰ
কিহ অ', বাৰ্গাৰ সেই তাৰ গৰম, গৰম
আহ গৰমেতো দিয়ে ন আমি যে গৈছিলো মানে খাই ভাল লাগে
অ', ভালেই লাগে কিন্তু গৰম গৰম বাৰ্গাৰ ভাল নালাগে সেইটো অলপ নৰ্মেলকে ভাল লাগে
সতো মানে ইমান গৰমো নহয় মান নহয় মানে খাই বহুত টেষ্টি লাগে
উম, উম সেই ৰেষ্টুৰেণ্ট খনত আ যে পঞ্চাশ টকাই বাৰ্গাৰ
তাকেতো
উম
আৰু বহুত টেষ্টিও।
আলু পৰঠা
অঁ, ৰে এইটোতো বন্ধই হ'ল নেকি কি বা কৰিলে। কিবা ৰিপেৰিঙৰ কাম চলি আছিলে।
দিভাইন দাইমন।
দিভাইন দাইম।
তপ যে ডিভাইনটনৰ যে চিকেন ৰাইচটো
হয়টোটো
মই অ', মইটো আগতে কৈ কিমান খাওঁ মানে কি হয় জানা বহুত বাজেটত আহি যায় মানে নব্বৈ টকাত মানে ভাতো দিয়ে আৰু এক্সট্ৰাকে লাগিলেও দিয়ে হা ভাত ভাতৰ লগতে মানে দুপিচ মাংস এপিচ আলু আৰু জোলৰ সতি মাংস দিয়ে আৰু লগতে তাৰ চানাটো দিয়ে।
উম, ভালেই।
আৰু মাংস গ্ৰেভিটো মানে আনলিমিটেড।
উম।
গ্ৰেভি আৰু ভাতটো।
তাকে ভালেইচোন, নব্বৈ টকাত আৰু কি লাগে।
মই মানে কি কৰো জানা নব্বৈ টকাত সেই থালিটো লওঁ
আহ।
আৰু দশ টকীয়া পানী বটল এটা লওঁ এশ টকাত খাই মানে মোৰ যেতিয়াই মোৰ যেতিয়াই মানে ভাত বনাবলে মন নাযায় ন, তেতিয়াই গৈ লৈ পেলাই তেনেকে কৰো।
ভালে চাব লাগে কি কিমান আৰু নিজৰ হাতৰ খাবা বা ঘৰৰ খাবা। অকণমান বাহিৰৰো খাব লাগে।
তাকে।
হয়।
মইটো কলেজৰ পৰা আহোতে প্ৰায়ে খাই জানা।
তাকে তোমাৰ মনত আছে, মই যে এদিন ৰাতিপুৱা তা মানে গৈছিলো তোমাক লগ ধৰ মানে লগ ধৰিবৰ কাৰণে তেতিয়া আমি যে পুৰি খাইছিলো মনত আছে?
উম উম উম।
পুৰি আৰু মানে ভাল লাগিছিলে।
অ শিলপুখুৰীত পুৰি ভাল বনাইতো বহুত মানুহে খাই তাৰ পৰা। আৰু বহুত বহুত কম দামতে পায় বিশ টকাত চাৰি
তাকেই, তাৰপিছত চাগে দা দাম বাঢ়িলেনো গেছৰ দাম বাঢ়া কাৰ
জানো ত্ৰিশ টকা মান হ'ব চাগে বেছি দাম নাবাঢ়ে নেকি?
তাকে আমাৰ ইয়াতটো ত্ৰিশ টকা লৈছে ছিলে চল্লিশ টকা কৰি দিলে।
অ অ সেইদিনাখন দেৱাংগৰে মোক কৈছিলে হা মানে সিজিৰা আহোতে কি কৈছে এটা মানুহে এই তাতে নামি মানে এটা মানুহে মানে পুৰি খাইছে যে, দুখ দু খন পুৰি দিছে বোলে চল্লিশ টকা লৈছে।
হয় নেকি? কিমান ডাঙৰ ডাঙৰ।
নাজানো আৰু শিকিছে মানে দুখন পুৰি আৰু ভাজি দিছে। এনেকে চল্লিশ টকা লৈছে নেকি? যিমান ডাঙৰ ডাঙৰ এনে মহ মই সুধিম হাতৰ জোখত সুধিম নে কি জোখত সুধিম।
থাকে এইটো হয় মই কি কি সুধি থাকো।
উ আজি বহুত দাম বাঢ়িছ ন'।
তাকে বস্তুবিলাক
তাকেই। আমি পঞ্চ, তুমি এটা কথা বিশ্বাস কৰিবা মানে ডাঙৰ দিয়ে দেই বহুত ডাঙৰ।
উম।
আগতে পঞ্চাশ টকা লৈছিলে বাৰু দশ টকা বঢ়ালেও কথাটো বেলেগ আছিল হা। ডাইৰেক্ট জুমি সত্তৰ টকা কৰি দিছা নহয়। দৌলগোবিন্দ দৌল গোবিন্দ মন্দিৰৰ ওচৰত, তাৰপিছত মাৰ খাব মন গৈছে। দিলে মই কৈছো ব'লা খাওঁ গে মোৰ মইতো ঘৰতে খাই গৈছিলো দেই।
অ, অ'।
তেনেকে উম, খাব সোমাইছো। নহয় খালে মায়ে আৰু এটা পেকিং কৰি ল'লে। এটাৰ সত্তৰ টকাকে ললে নহয়।
অ'।
তাৰপিছত উ মাথা পথ বেয়া হৈ গৈছে তাৰপিছত একো নকলো পইচাটো দি কেনে গুচি আহিলো। মানে সত্তৰ টকা ভাব আছিলো। চলা ভতৰা নহয় মানে পুৰিয়ে খালি ডাঙৰ চাইজ।
তাতকেতো ঘৰত বনাই খুৱাওঁতে নে ভাল আছিল।
অ এইটোৱেই।
উম
উম কি কি? উ, ভালো বনাই দিয়াচোন তাতে,
উম। দৌল গোবিন্দ মন্দিৰলৈ যোৱা ন তোমালোকে?
অ যাওঁ মাজে মাজে। কিন্তু এতিয়া বহুত বছৰ পিছত গৈছো।
ভোক ভোক খোৱা নে?
অ ভোক খাওঁ।
উম উ বেলেগকে কিবা, প্ৰসাদ দিব লাগে নে কি তাত?
অঁ আমি দিবও পাৰোঁ। মানে গাখীৰ, কল, চাউল, চেনি, মগু, তেনেকে দিলে আমি, তাৰ পৰা স্লিপ কাটি দিয়ে, তেনেকে দিয়ে ৰিটাৰ্ন আৰু তুমি, তাতে বহিলে তোমাক নিজে নিজে ভোকটো দি দিব। বাটি এতাত ভূক, অ পায়খ, আৰু বুট,
ভাল লাগে ন ভোক খাই।
বহুত ভাল লাগে। মইতো আমাৰ ঘৰত যদি পায়খ বনাই ন, মই মোৰ খাব মন নাযায়, নাখাওঁ মই বেয়া পাওঁ। কিন্তু দৌল গোবিন্দৰ, পায়কমাৰ খান জমানন যি ন? মোৰ বহুত ভাল লাগে বেলেগৰ বেয়া পাওঁ কিন্তু গোবিন্দৰ মোৰ বহুত ভাল পাওঁ
উম মই মানে পায়স তেনেকে নাখাও হা মানে মই পায়স বুলি নহয় মানে ম খ বস্তু মানে মান ব বছি ভাল ন পাও অকলেই ৰানমোহনটো খাওঁ দেই গুলব জামুন
উম হম্পাৱও বাৰট তো।
বহুত ভাল পাওঁ বাৰু কিন্তু জোৰে তোৰে ভাল নাপাওঁ। পা মানে সেই মানে বেছি ডাঙৰ বিলাক যে মানে এনেকে যে অলপ মানে ৰসগোল্লাৰ নিচিনা অকমান ফাটি ফাটি থাকে নাই। অকমান যে অকমান মানে ৰসটো বেছিকে থাকে সেইবিলাক ভাল নালাগে। কে ম ম আ। অ শুকান টোও ভাল নালাগে মানে ৰস থাকে কিন্তু, টো মানে দেখিবলৈ একদম ধুনীয়া মানে দেি বুজিছা অ মানে দেখিবিবলৈ বাহিৰতটো মানে ধুনীয়া একদম গোলাপ জমৰ এনেকুৱা ৰঙচুৱা ৰংটো হয় মই মানে বস্তুবোৰ দেখি মেলিও খাবলৈ মন যায় মানে এনেকুৱা হয় মানে কিছুমান বস্তু দেখি খাবলৈও মন নাযায় নিচিনা ম
আৰু মূৰটোতো এ কি বুলি কয় ৰসগোল্লা যে একদম চফট থাকে নো
অ অ
ম ভাল মান খ ম মানে মুখত ঘুলি যায় যে
মই কিন্তু ৰসগোল্লা নাখাও দেই মোৰ মানে অ মিঠাইৰ ভিতৰত চবতকে বেয়া পোৱা মিঠাইটয়ে ৰখ চবা অ মই মানে এটা ৰসগোল্লা খাই দিলো মোৰ লগাল লগ মাথা ঘুৰাই যায় মানে সহ্য়ই নহয় মানে মোৰ ৰসগোল্লা বস্তুটো প্ৰথমটো হৈছে মই মৃত িঠাইৰ ভিতৰত চবতকে বেছি বেয়া পাওঁ ৰসগোলা সেইটো প্ৰথম আৰু চছেকেণ্ড টো হৈছে প আহ
জ ম পায়
বহুত বেয়া পাওঁ মানে একদম মানুহে মানে তিনটা নিজৰ উ মানেে ব পোৱা বস্তু এ নকে কবলৈ দিয়ে ন মোৰ চবতকে প্ৰথম যদি ৰস বোলাই তাৰ পিছতে পায়স
হয় ন
মই মানে ইমান বেছি বেয়া পাও মানে কালি মোক এনেকে খাব দিছ মানে ভতিত মই মানে অ আলহী ঘৰৰ কাৰণে মইয়ায়া নাখাও বুলিও ক'ব নোৱাৰো বন মানে বাকিও দিলে তাৰপিছত তুমি বিশ্বাস কৰা মই কেনেকে খাইছো জানানে মই যে এই যে ঔষধ যে পি দিয়ে
হয় হয়
ঔষধ পি দিয়া নিচিনাকে মই মানে প্ৰথম গোটাটো মাৰিয়ে মানে মই এনেকে অ বাতিটো দি মানে এনেকে পি দিবলৈ ধৰিছিলো প্ৰথমতে মোৰ পেটত গৈছে ডিঙি দি মোৰ মানে মুখখনন ইমান বেয়া লাগিব জানো মই মানে সিমান মানুহজনী ওচৰ নথকা তাৰ মানে মই উল্টি কৰি দিলোহেঁতেন মই বহুত বেয়া পাওঁ মানে মই অকনমানো সহ্য় কৰিব নোৱাৰো আৰু মানে ইমান চেনী দিয়ে মানে সেই বস্তুটো মই বহুত বেয়া পাওঁ খাই
অ
মোৰ মানে চেনীটো হজম নহয় মানে